হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ কোৱা? ময়া
হেল্ল'
হেল্ল'
অ।
অ খালো, তুমি?
অ খালো, খালো বাৰু। কি খালা?
মাংস
পোৱা মাংস কি খাচি নে গাহৰি?
ব্ৰইলাৰ মাংস।
বইলাৰ মাংস। কি বজাৰ আৰু হাত ভাত নে ৰুটি?
তুমি কিহল খাল্লা।
মই মই খোৱাই নাই ম আজি ৰু ৰুটি বনাই আছেহে মায়ে এতিয়া। দোকান আহিছো চকলেট কেইটামান খাই যাওঁ আৰু কলেজ চলেজ যোৱা নে উ কলেজ চলেজ যোৱা নে।
হা।
আও' কলেজ চলেজ যোৱা নে কিমান চেম।
ফাৰ্চ
ফৰ্থচেম। কোনটো কলে।
ফচ দিয়ে কৈছো।
আচ্ছা আচ্ছা আংকল ডেৰি মেল্ক হে কিয়া আপকে পাছ। বিছ ৰুপীয়া বিছ ৰুপীয়া একথু দিজীয়ে না কোনটো কলেজ।
তুমি কিমান পঢ়িছা।
মই মইটো ফৰ্থছেম এগৌ দেৰি মিল্ক দে বিছ ৰুপীয়া ৱালা। মইটো ফৰ্থ চেম তেজপুৰ কলেজ ঘৰ কত এনে।
নিকি
উম ঘৰ ক'ত।
হা।
ঘৰ ক'ত তোমাৰ ঘৰ।
উম মিছামাৰী।
মিছামাৰি আচ্ছা। নিছামাৰি কোন পিনে আছিলে অ মোৰ তেজপুৰ তেজপুৰ। নিছামাৰী নগাঁও পিনে ন। নগাঁও চাইডে ন মিছামাৰী।
অ।
মেম আছে নেকি? তেজপুৰ চেজপুৰ আহিছা নে? ফুৰিবলে আজিলৈকে
গৈছো।
ক'ত ক'ত ফুৰিছা তেজপুৰত অগ্নিগড় গৈছা।
চবতে গৈ আহিছো বাৰু এইবিলাক।
এইবিলাক চবতে ফুৰি আহিলা মানে তেজপুৰত।
অহ।
নাইক নাই তেনেকুৱা তেজপুৰ জাগাটো ভাল লাগে নে।
এ লাগে আৰু তেনেকে তুমিনো
তেনেকে মানে কেনেকে ভাল লাগে বা এতিয়া কেনেকে ভাল লাগে বা তেনেকে
মানে ঘুৰি ফাকি ভাল লাগে মানে তে সেইটোকে কৈছো
ভালুকপুং চালুকপুং ফুৰিব গৈছা কিবাকে অৰুণাচলৰ ছাইদে?
এইফালে বাৰু বৰ্তমান যোৱা নাই যাম বুলি ভাবিছোঁ কিবা হয়
বঢ়িয়া জাগা আছে এইপিনে ভালুপুং চেচ-চাৰ তাৱাং বাংলাৰেলি গৈছো গৈছো আমি এনে কি ধুনীয়া জগা। কিমান টাইমত যাব লাগে জানা? তোমাৰ আ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰী তু মাৰ্চৰ মাজত যোৱা একদম ধুনীয়া বতৰ বৰফ-চৰফ পাবা। চেঁচা চেঁচা চেঁচালৈকে ঠাণ্ডা হৈ যায়। একদম ইয়াৰ পৰা যদি ভাবা ৰাণিং যাওঁতে যাওঁতে মিনিমাম পাঁচ, ছয় ঘন্টা ৰাস্তা আছে। তাৰ পিছত তাত গৈ ষ্টে কবাত কৰিব পাৰিবা। ষ্টে কৰি আৰামছে জগা ধুনীয়া ধুনীয়া জগা কৰিব পাৰিবা। ষ্টে কৰি ফুৰিব লাগিব। এনেই গৈ ফুৰি আহিলে কাম নাই।
এতিয়া কি ফুৰিব যাবা নে কি?
এতিয়াতো গৰমত ফুৰিব এতিয়াতো নাযাও বাৰু এতিয়াতো কাম ধান্দা নাই, এতিয়া চলা নাই একো। চব গৈ আছে। সেইটো কাৰণে পকেটত পইচা থাকিলে ফুৰিব মন যায়।
উম।
উ এইপিনে বৰষুণ চৰষুণ দিছে নেকি?
বৰষুণে বৰষুণ আহি এ গোটই ৰ'দ দিছে মানে ইয়াতে।
আমাৰ তেজপুৰত এইমাত্ৰ বৰষুণ দিলে বহুত।
ইমান মানে ৰ'দ দিছে ন, একে গৰমত থাকিবই পৰা নাই।
বেয়া ৰ'দ নহ, ৰাতি আমাৰতো এইপিনে দুইদিন
এ দিনতো কবই নালাগে এদিনকে ঘাম পানী বৈ যায় গে মোক মুখে চুখে মানে চাই মোক মানে ধুলেও মানে যে তে মানে আৰু একে ঘামপানী ওলাই যায়গ
এনেই কিবা পাৰ্ট তাইম জব চব কৰা নেকি তুমি?
হা
পাৰ্ট টাইম জব চব কৰা নি?
নকৰোঁ।
নকৰা ন, আমাৰতো এনে এইবিলাক মই কেটৰিং চেটৰিং কাম কৰো ন বিয়াৰ। তাতো আৰু এ যায় একদম। কৰো বিয়াৰ মেনেজমেণ্ট কাম। তোমাৰ খোৱা বোৱা যোনটো মেনেজ থাকে সেইবিলাক কৰো। উম হা, হা।
কি কাম কৰা?
মই এই তোমাৰ বিয়া থাকে নহয় বিয়া বিয়া মানুহৰ যে বিয়া হয় উ খানা চানা কেটাৰিং মেনেজমেন্ট সেইকেইটা।
অ
সেইকেইটাই কৰো এতিয়াতো চিজন নাই ন এতিয়া আমাৰ বলবম আহিলে এতিয়া বলবমত বিয়াৰ চিজন নাথাকে এতিয়া বন্ধ হৈ আছে আৰু উপায় নাই। অক্টোবৰৰ পৰা ষ্টাৰ্ট হয় বিয়া চিয়া আমাৰ গ্ৰুপত মিনিমাম উম তোমাৰ আৰু বাকী দেৰশটা মান ল'ৰা হব আৰু একশ বিশ মান ছোৱালী হ'ব। মানে কেটাৰিং গোটেই টিমটোত। তেনেকুৱা হ'ব উম এশ বিশ মান হ'ব। ঘ ঘৰত ঘৰত, মই আছো সৰু ভাইটি এটা আছে। মা আৰু দেউতা আছে, বৰ্তমানটো। সৰু নহয় বাৰু তিনি বছৰ সৰু বাৰু ইমানো সৰু নহয় ন। সৰু নকয় আৰু ওখটো মোতকে বেছি আছে। অ হ হ মানে ই অলপ কি ওখ মানে একেই আছো। বাট অলপ মানে মানুহে চাই মোক সৰু বুলিকে কৈ দিয়ে সেইটো কাৰণে। মই অলপ মই মানে অলপ ক্ষীণ হৈ গলো ন। মানহো মান অলপ ক্ষীণ হৈ গ'লো এই জিম
খেতি আছে নেকি তোমালোকে, খেতি চেতি
খেতিটো মোৰ গাঁৱত আছে বিশ্বনাথ চাৰিআলি। তাত আমাৰ খেতি হয়, মইতো বিশ্বনাথ চাৰিআালি বিশ্বনাথ চাৰিআালি গৈছা। উম মোৰ মেইন ঘৰ তাতেই। ইয়াত নহয় বিশ্বনাথ মই তেজপুৰত খালি ইয়াত পঢ়িবলৈ থাকো আৰু দেউতাই ইয়াত মানে দেউতাৰ ইয়াতে যব ন ইয়াতে থাকিব লগা হয় ভাড়াত ইয়াতে থাকো আমি তেজপুৰত। মেইন ঘৰ আমাৰ বিশ্বনাথ চাৰি আলিৰ। উম, তাত খেতি-চেতি আছে। খেতি আছে আও এতিয়াটো পথাৰত মাছো উঠিছে বহুত। গ'লে মাৰিব লাগিব।
হাঁ
পথাৰত এতিয়াটো মাছো আহে ন, ব বাৰিষা টাইমত। তোমাৰ ধৰা, আছে নেকি খেতি চেত-
কি কৈছা?
তোমাৰটো খেতি আছে?
আমাৰ আছে বাৰু।
আছে, কিহৰ ধানৰ? আচ্ছা, এনে খেতি-চেতি কৰা নে ঘৰত?
কৰো বাৰু।
পাৰা নাই খেতি-চেতি কৰিবলৈ ন' অ, তহঁতি পাৰিবানে, উম, পাৰিবটো লাগিবই।
অ', খেতি নহ'লেটো নহ'বই না। মানে, চাউল-তাউল লবলে ইমান কষ্ট ন' কিনা।
অ', যাৰ খেতি আছে তাৰটো টেনছন ‌নাই আৰু। যাৰ খেতি নাই আমাৰ এই টাউনত, আমাৰ আছে। কিছুমান আমাৰ চাউল আমাৰ ইয়াত, আহিয়ে নাপায়, বিক্ৰীয়ে হৈ গ'ল, আমাৰ কিনি খাব লগা হ'য়, মানে ঘৰত মানে খেতি চাউল মানে দেউতাই খাই। তোমাৰ এইটো কি কয়, সোনা শক্তি। বেলেগ চাউল ঘৰত নাখায়ে আৰু আমি খাওঁ ৰুটি। চাউল ইমান নোখোৱা হয়, এইবিলাক চব বিক্ৰী হৈ যায় চাউল।
আৰু কিবা পঢ়া-চঢ়া উম, কোৱাচোন কোৱা? কোৱা কোৱা?
মানে কৈছো, ঘৰৰ চাউলৰ কৈছো ভাত খাই মানে ইমান এটা ভাল নালাগে আৰু। মানে কণ্ট্ৰলৰ চাউলৰ মানে, কণ্ট্ৰলৰ চাউলো পাওঁ ন' মানে সে ভাত খাওঁ আৰু। ভাল লাগে মানে ন', মানে খাই থাকা হয় আৰু।
অ', সেইটোৱে অভ্যাস এটা হৈ যায় ন, এতিয়া যেনেকুৱা এ, এতিয়া ঘৰত ঘৰৰ খানাটো ভাল নালাগে। দোকানত দি খালে ভাল লাগে ন, তাত পইচা দি খাওঁ আমি। সেই খানাটোৱে টেষ্ট লাগে, সেইটোৱে তেনেকে আৰু এনে, ইমান ৰ্ফাষ্ট ছেমৰ এক্সাম এক্সাম দিছা নে? কি ৰ্ফাষ্ট ছেম ৰ্ফাষ্ট সোমাইছাহে নেকি এইবাৰ?
নাই এতিয়া বৰ্তমান।
ৰ্ফাষ্টছেম সোমাইছেহে?
মানে দিয়া হ'ল।
এক্সাম হ'ল ফাৰ্ষ্টছেমিচ
অ',
আচ্ছা আচ্ছা, ছেকেণ্ড ছেমিষ্টাৰ অ, ল'ৰাবোৰ আ মোৰটো ছেকেণ্ড ছেমিষ্টাৰত এটাত বেক লাগি আছে কি হ'ব ভগৱান জানে সেইটো আৰু, সেইদিনা কলেজত গ'লো কলেজত গৈ যোৱাৰ পিছত টিচাৰক ক'লো ছাৰ মোৰ এবচেন্ট আছিলোঁ দুমাহ। আৰু ছেকেণ্ড ছেম'টো বেগ লাগিছিলে, ৰ্থাড ছেমত এক্সাম দিলোঁ। আৰু ৰ্ফ'থ ছেমৰ এক্সামটো দিব লাগি দিলোঁ অ, ৰ্ফথ ছেমৰ ফাইনেল মাজতে দিলোঁ। এও তাৰপিছত ছাৰে কি কয়, না না তই এবচেণ্ট হৈছ তই কিয় এবচেণ্ট আছ, মই কৈছো ছাৰ মই বাহিৰত গুচি গৈছিলোঁ দুমাহৰ কাৰণে। সেইকাৰণে এবচেণ্ট হৈছোঁ, ছাৰে কি চোৱা, অ, তই যদি গৈছিলি তই আকৌ আহিলি কিয় বোলে, মই কৈছো ছাৰ কি কথা কয়, ছাৰে কৈছে ন' তো গুচি যোৱা মানুহ আহিব নালাগে বোলে কলেজত। ছাৰ মোক আকৌ পঢ়িব মন গৈছে, এডমিশন কৰিব লাগিব। ছাৰে কৈছে ফ'ৰ্থ ছেমিষ্টাৰ অ, থাৰ্ড চেমেষ্টাৰটো আকৌ এডমিন এডমিশন কৰিব লাগিব, মই কৈছোঁ ঠিক আছে। সিহঁতে হিচাপ তিচাপ মাৰিলে, কলে না সোতৰ' হাজাৰ টকা তোৰ হৈছে। লৈ আহিবি, তাৰপিছত ফিফট ছেমত একজাম দিবি।
সেইকাৰণে মিচ নকৰিবা বুজিলা এক্জাম দিবা ন, একজাম দিয়াৰ পিছত তুমি মানে, বেছিছে বেছি ট্ৰাই কৰিবা কি বেগ নালাগক বেগ লাগিলে কি হয় এটা এটা ছাবজেক্টত, পোন্ধৰশ ষোল্লশ টকা লাগি যায়, ভালকে লাগি যায়। অ মই মাজাক কৰা নাই চিৰিয়েছ্ ঐ মানিচ পানী আন না জাৰা ফ্ৰিছছে উম গাধা কাহিকা হেল্ল' হেল্ল' আৱাজ আহিছে হেল্ল' উম উম তোমাৰ আৱাজটো কাটি আছে অলপ কটিক কটিক কে
তোমাৰ ফালে চাগে নেটৱৰ্কৰ কাৰণে প্ৰব্লেম হৈছে চাগে ন
উম মোৰ ইয়াত ফাইভ জি চলে মোৰ মোৰ টাউনত আছো মই
নাই তোমাৰ ফালে নেটৱৰ্ক নাই মোৰ ফালে আছে বাৰু
হু মোৰ ঘৰৰ ওচৰতে জিঅ' টাৱাৰ মুখতি অ এতিয়া আহিছে কোৱা
তোমাৰ ফালে নাই কৈছো মোৰ ফালে আছে
আছে নেটৱৰ্ক এ আজিকালি নেটৱৰ্ক অলপ ইছু হৈ যায় নাই নাই আহিলো হে মাত্ৰ ফুৰিব গৈছো ফুৰিব যোৱা নাই অ এনে আড্ডা নাই নাই ঘৰত আছো এইমাত্ৰ আহিলো আড্ডাত আছিলো লগৰ কেইটাৰ লগত অলপ বহিব লাগে ন সন্ধিয়া অ সন্ধিয়া নবহিলে এখন হেহেতেও বেয়া পাই যায় বেয়া কি পাব ইহঁতে নিজে আহি উঠাই লৈ যায় বোকা চদ ঐ কি কম নিজে আহি উঠাই লৈ যায় ইহঁতে আৰু ৰাত গৰম দিনটো নাহিব দিনটো ৰ'দ ওলাই থাকে ন অ দিন দিনটো নাহে দিনটো চবে ঘৰত পৰি থাকিব গেম খেলি থাকিব বিন্দাছ যি যি কৰিব আছে কৰিব যেতিয়া সাতটা বাজিলে মই গেম খেলো মানে এনেকাও নেখেলো আৰু দিনটো লাগি নাথাকো ইহঁতৰ নিচিনা আৰু কেতিয়াবা মন গ'লে পিচিটো খুলি বহিলো বাচ সিমানেই তাতকে বেছি মানে ফ'নত ইমান মন নাযায় আগতে বহুত খেলি আছিলো এতিয়া গেম মাতি থাকিলেও নাযাওঁ এ সাতটা বাজিব চবে নিজৰ ঘৰত ৰেডি হৈ আহি যাব গেটৰ মুখত বা পিছপিনি দেউতা আহি যাব মানা কৰিব ভয়ে ভয়ে লুকাই লুকাই লুকাই ওলাই যাব লাগে আৰু সোমাওঁতে লুকাই লুকাই সোমাব লাগে ঘৰত সেইটোৱে এ এইটো ৰুতিন হৈ গৈছে আমাৰ দেলি
কাৰেন্ট লাইটটো অহা যোৱা কৰিছে বহঙত ডিষ্টাৰ্ব দি আছে
লাইট ন আমাৰ ইয়াত লাইট কাটে লেকিন বেছি টাইমৰ কাৰণে নাকাটে দছ পোন্ধৰ মিনিটৰ কাৰণে কাতে টাউনৰ লাইন ন সেইপিনে কি তোমাৰ গাওঁ নিকি জগাটো
হা
তোমাহতৰ জগাটো কি গাঁৱৰ গাঁও জগা নেকি
অহঁ
গাঁও জগা আচ্ছা কি কলা মিছা মাৰি ন ঘৰটো মিছা মাৰি